হেল্ল' অ', অ', ভালেই, তোমাৰ?
আছো ভালে, বাকী কোৱাচোন
ক্লাছত গৈ আছো অ', তুমি গৈছা?
উম, হৈছিল বাৰু আমাৰ ক্লাছ হৈ আছে।
অ', আমাৰো হৈ আছে ক্লাছ, তোমালোকৰো ক্লাছ হৈছে নে ডিউটি হৈ আছে এতিয়া? অ'। অ', অ'।
এতিয়া আৰু ক্লাছ হৈ আছে আৰু।
অ', আমাৰো ডিউটি শেষ হৈছে ক্লাছ হৈ আছে এতিয়া।
অ', ডিউটি ক'ত ক'ত হ'ল?
ডিউতি আমাৰ অ' মিৰ্জাত হয়, এই এতিয়া আমাৰ মিজাত হৈছিলে।
অ'।
ভাৰ্চিটি শেষ হ'ল এতিয়া ক্লাছ হৈ আছে, পৰীক্ষা হ'ব আৰু তাছতে অহা মাহত।
অ'।
তেনেকেই, তোমালোকৰ পৰীক্ষা কেতিয়া? উম, পঢ়া পাতি ভালেই, তোমাৰ?
অ', আছো আৰু ঠিকেই এ লিখোতে যাই নহয় এচাইনমেন্ট আৰু এইফালে কেয়ালাইন কিবা
অ', সেই আমাৰো একেই।
কমপ্লিট হোৱাই নাই ৰিকুৱাৰমেণ্ট।
উম-উম তাকেই। চাহ-তাহ খালা?
অ', খালো এই অলপ আগতে।
উম, উম, খালোঁ‌ খালোঁ‌ মইও খালোঁ‌।
অ'।
উম, অ', মই এবাৰ ছেকেণ্ড ইয়াৰ, তুমিও?
অ', চেম হয় অ'।
অ'-অ'-অ'
এবছৰ আছে কিবাকে মানে দেৰবছৰৰ এতিয়াচোন ছয় মাহতো যোৱাই নাই নহয়।
অ', সেইটোৱে।
উম।
যেন তেন আৰু দুবছৰ। ঘৰ, ঘৰতটো এতিয়া যোৱা নাই, গৰম বন্ধ দিব জুলাইত। উম, দহ দিনকে দিয়াৰ কথা আছে।
অ', আমাৰো সেনেকে দহ দিন মানে দিয়ে, বেছিকে নিদিয়ে বাৰু কি বা কৰে।
তাকে আমাৰো তেনেকেই দহ দিনেই দিয়ে বেছি নিদিয়েই।
উম কিন্তু তাৰ পাছত আকৌ ডিউটি হোৱাৰ কথা আছে যদি ডিউটিটোক আগতে হৈ যায় তেতিয়াহলে আৰু
অঁ অঁ, অঁ সেইটোৱে। কিন্তু দিব লাগিছিল গৰমো ইমান পৰিছে ন।
অঁ মানে কম্ফৰ্টেবল ফিল নহয় ন। তব চব টাইমতে গৰম বহুত সেইকাৰণে। তথাপিও আৰু এইফালে ডিউতি চলি আছিল নহয়, আৰু জুনিয়ৰৰ ডিউটি চলি আছে। এতিয়াতো নিদিয়ে বাৰু, দেৰি হব দিওঁতে।
হে আমাৰো একে, আমাৰো জুনিয়ৰ খিনি চাগে একমাহ হোৱাৰ পাছতহে দিব নেকি।
অঁ। অঁ সিহঁতৰ খতম হ'ব লাগিব, অ তোমাৰ লগত সিহঁতৰো আছে নেকি চলি ডিউটি?
অঁ তাহতৰো ডিউটি চলি আছে, একেই।
তাকে আৰু জুনিয়ৰ আহিব হ'লে দেখোন।
তাকেতো আকৌ আমাৰো যাব হ'লেই আৰু।
উম অ হেৰি কামাখ্যাত যোৱা নাই নেকি? এই আম্বুবাচী মেলা চলি আছে নহয়।
অঁ অম্বুবাচী মেলা চাব যোৱা নাই, তাৰ আগতে গৈছিলো কামাখ্যা মই আৰু লগ গৰ তিনজনী।
উম।
এনে চাকিপে চাকি বাতি জ্বলাই আহিলো আৰু।
অঁ আমিও গৈছিলো মাজতে। ভালে লাগে বাৰু যায়, উম তেতিয়াই মানুহ বহুত ভিৰ এতিয়াতো আৰু ভিৰ।
অঁ এতিয়াতো আৰু ভিৰ হব, অম্বুবাচী মেলা হৈ আছে নহয়।
অঁ কেইদিনকে চলে বা?
অম্বুবাচী মেলাতো তিদিন চলে নেকি, কাইলৈ শেষ হ'ব চাগে কাইলৈ ছাব্বিশ তাৰিখ নহয়।
অঁ।
অঁ।
ঠিকে দিয়া আৰু বাকী হেৰি তুমি য'ত থাকা তাত তে মন্দিৰ কিবা আছে নেকি কাষতে?
মন্দি এ মন্দিৰ এটা আছে হা পাহাৰৰ ওপৰত, কিন্তু মই মানে গৈ পোৱা নাই কাৰণে ইমান নাজানো আৰু।
অঁ অঁ আমাৰ কাষতো বাৰু এটা আছে, আমি গৈছিলো একদিন। ভালে লাগে যায়, উম ওপৰত আছে নহয়।
উম উম।
সেনে কেতিয়াবা মানে ৰুমত থাকি কেনে ভাল নালাগে যে সেই আৰু কাষতে যোৱা যায়।
হে তাক
মাজতে হেৰি কি কৰবাত ফল চাবৰ কাৰণে গৈছিলো, সিহতে বাৰেগাও
অঁ আমিও গৈছো সেইফালে।
অঁ।
ভালে লাগে গৈ তাতো।
অঁ তাকে আমাৰ কাষত একলেণ্ডও আছে কিন্তু যায়ে পোৱা নাই।
অ মইও গৈ পোৱা নাই।
কাৰণ এ হেৰিতো বাজেটটো নাই নহয় ইমান ইমানখিনি হেৰি কৰা নাযায়
এ এটাতোহে চাগে আঠশ নে নশ মান লয় চাগে ন?
অ এতিয়াতো আৰু বেছি হল কিজানি আৰু ভিতৰতটো আৰু কি কি আছে। তাতেও কিজানি হেৰি লাগে টিকেট কাটিব লাগে কিজানি। তথাপিও যাম বুলি ভাবি আছো লগৰ কেইজনীক কৈ আছো। প্ৰথম আমি মানে শ্বিলং যোৱা কথা আছে। প্ৰথম যাই আহো, তাৰপাছত যদি মিলি যায় তেতিয়াহ'লে যাম আৰু।
তাকে আমিও যাম বুলি ভাবিছো চাওঁচোন কি হয়।
তাকে এ আজিকালি দেখা নাই, কি কয় বুল ষ্ট্ৰেক আৰু টুমজাং বহুত ভাইৰেল হৈ আ ছে নহয় মানে চাই থাকিলে যাওঁ যাওঁ লাগে যে। সেইকাৰণে চাই লওঁ কি হয় বা, বাজেতটো মেইন। আজি আমাৰ তা তেতো নাথাকে না বেছি পইচা, আৰু এদিন যদি মানে বাহিৰত ওলাই যোৱা যায়, পাঁচশ মান খৰচে হৈ যায়।
এই খৰচ হয়ে আক', আৰু গ গৰমত অ'। আৰু গৰমত মানে এনেকুৱা ঠাণ্ডা জোগাত যাবলৈ মন যায় ন অলপ ভাল লগে।
অ'। তাকে আৰু আমাৰতো বাপৰে, আমাৰ মানে একদম ওপৰৰ ফ্লৰটোত থাকো আমি। ইমানে গৰম, তাতে গছ গছ নি নাই আৰু, ইমান ওখটো গছ নহয় নহয় কি বিল্ডিংটো হেৰি কৰি দিব, সেইকাৰণে আৰু দিগদাৰ হয় বহুত।
তাকে আমাৰো একেই।
উম, আৰু লাইনতোতো মানে কাৰেণ্টো বহুত দিগদাৰ দি থাকে মাজে মাজে।
উম উম আমাৰো।
ইনৰ্ভাটাৰ আছে নে তোমাৰ হোষ্টেলত? অ' আমাৰো নাই, সেই লাইট কেইটা দিছে চাৰ্জ চাৰ্জিং লাইট।
অ অ হে আৰু গৰমত টো কাৰেণ্ট চাৰণ্ট নহলে মানে ফেন চেন মানে ইমান দিগ দাৰ হয়।
তাকে আৰু, সেনেকে চলিব লগা হৈ আছে আৰু, কি কৰিবা আৰু হ'ল আৰু এক বছৰে আছে। কিন্তু
তথাপিও এইখিনিয়ে লাষ্টত যে মিচ কৰা যাব।
উম, এইখিনিয়ে মনত পৰিব বেছিকৈ।
বাকী তুমি এ বাইহটা মদন কামদেৱ এ মন এনেকে যাই পাইছা, মানে হিষ্টৰিকেল প্লেচ আৰু সেইটো? এই মদন কামদেৱ?
মই গৈছো যদিও মই নামটো পাহৰি পাহৰি গৈছো হা', শুনা শুনা লাগিছে বাৰু। কিন্তু বাইহাতত মানে মোৰ লগৰ এজনী ঘৰ আছে, মই গৈছিলো মানে। ত' ফুৰাব লৈ গৈছিলে মোক সেইফালে কোনোবা ফালে, কিন্তু জাগাবোৰ নাম টো মানে পাহৰিছো আৰু।
অ অ, আমাৰ ওচৰত আছে বাৰু, যাব পাৰিবা কেতিয়াবা, মানে তাতে হেৰি কি কয় পুৰা বেলেগ বেলেগ মূ ৰ্তি তাৰপৰা হেৰিত আছে উম কি কয় শিলতে। ধুনীয়া আছে আৰু, বহুত বেলেগ বেলেগ উম মানে হাজাৰ হাজাৰ ছেম ছেম নহয় আৰু মানে, সেনেকে কিবা মই কামদেৱ কামদেৱ বাবাৰ সেই আছে, তাতে মন্দিৰটো আছে, সেনেকা মন্দিৰত যাব পাৰি আৰু। আৰু এইফালে ডিৰ্গেশ্বৰী মন্দিৰো আছে, সেনেকুৱা আৰু। ভাল লাগে, কেতিয়াবা গ'লে ক'বা সময় মিলাই কিনি এনেকে যাব পাৰিম আৰু।
অ অ দিয়া মই গ'লে মানে তোমাক ক'ম বাৰু।
অ তাকে আৰু বাকী ঘৰ
অ ভালে ভালে, তোমাৰো ভালে ন?
উম আছো ভালেই, বাকী গুৱাহাটী ফালে গুৱাহাটী ফালে থাকা নে?
অ গুৱাহাটীতে, গুৱাহাটী মানে
অ'।
পাত গাঁও বুলি কয় আৰু, মানে অকমান গাওঁ টাইপৰে।
অ এ চিনেমা-তিনেমা চাব যোৱা নে গৈছা নে?
এ নাই না নাযাওঁ সময়ে নাপাওঁ।
অ তাকে ডিউটি ডিউটি আৰু এইফালে চিঞৰি ক্লাছ কৰোঁতে কৰোঁতে তে যায় আমাৰো।
টো সময় নি মিলাব নোৱাৰো আৰু তাৰ পাছতে কিবা দেওবাৰ দিনটো পালেও কাপোৰ-চাপোৰ ধুওতেই দেৰি হয়। সেইকাৰণে যোৱাই হোৱা নাই তেনেকে।
তাকে নতুন নতুন বহুত ফিল্ম ৰিলিজ হৈছে নহয়।
অ চিনেমাবোৰ আৰু ফুৰিবও যাব মন গৈয়ে থাকে কিন্তু সময় নহয় কাৰণেহে যাবই নোৱাৰি।
অ তাকে।
আৰু এইফালে মেইন বাজেটে নাথাকে নহয়।
হে মেইনটো তাকেই।
অ মিলাবই নোৱাৰি।
অ আৰু যে একদম পুৰা ভাল কৰিলে যে কি হ'ব মই তাকে ভাবো।
অ সঁচাকে ময়ো ভাবি থাকো কেতিয়াবা কি যে হ'ব কেনেকে মিলাম বস্তু বিলাক।
অ তাকে আৰু বাকী তোমাৰ ঘৰ তেজপুৰ চাইডে গৈছা নে?
তেজপুৰ এতিয়া যোৱা নাই বিহুত গৈছিলো।
অ এতিয়া আৰু বন্ধ দিলে ক'ত যাবা, তাতে যাবা নে তিনচুকীয়া?
অ বন্ধ দিলেতো প্ৰথম আমি শ্বিলং যাম বুলি কৈছো তাৰপাছত শ্বিলঙৰ পৰাহে চাগে ঘৰ যাম নেকি, তিনিচুকীয়া যাম আৰু তেতিয়া।
অ আমাৰো মানে লগৰ কেইজনী মানৰ লগত আমি ঠিক কৰিছো যাম বুলি, তোমালোকে কেতিয়া যাবা?
আমি জুলাই লাষ্টৰ ফালে যাম চাগে বন্ধ দিলে মানে গৰমৰ বন্ধত।
তাকে আমাৰো সিমান মানতে হ'ব কিজানি অ। মানে আমি ভাবি আছো কিন্তু কিবা-কিবি নিউজত তেনেকে অলপ চলপ পাই আছো হ'লে, সেই চাইডে বাৰু নাযাওঁ কিন্তু তথাপি যদি আমাৰ যোৱা হয়
উম উম।
এ যাম আৰু এতা চবেতো সেনেকে কৈ আছে যাম যাম বুলি।
অ অ।
হ'লে হ'ব কিজানি আৰু।
উম উম।
তাকেই।
তাকে গ'লে লগ পাম।
অ অ অ।
উম, আমি এনে শ্বিলঙৰ কিবা চেৰাপুঞ্জী ফালে চাওঁচোন যোৱা হয় নে নহয়। তেও লাইটলুম আৰু বুলষ্ট্ৰেক্ বুলি এটা নতুন জেগা এটা বহুত এতিয়া কিবা হৈ আছে নহয়।
অ ইনষ্টাতো পায়েই আছো বাৰু।
অ তাকে ময়ো চাইছো ইনষ্টাত ফেমাচ হৈ থাকা।
অ আমিও তাকে ভাবিছো। যদি হয় ত যাম কিজানি মানে ওচৰৰ হেৰিতে যাম আৰু। বাজেটটো ইমান নহয় সেইকাৰণে।
অ আমাৰো তেনেকেই।
অ।
উম। বাকী ঘৰত ভালে ন?
অ অ চব ঠিকে আছে বাৰু এতিয়া আৰু ঘৰত যোৱাই নাই নহয়। এই মোক ভেকেশচন দিলেহে যাব পাম আৰু।
উম উম উম। তাকে অ অ দিয়া দিয়া উম উম।